হেল্ল'।
হয়, হেল্ল'।
হয় , হয় আৰু তুমি জানা? কালি মোৰ অফিচত এটা ঘটনা হ'ল, মানে আমাৰ তাতে, এটা নতুন ল'ৰা এজন আছে। বৰ টেলেণ্টেড, কডিঙত এক একেবাৰে চৰা, কিন্তু ক্লাইন্টৰ লগত মিটিঙত বহিলেই, তাৰ মুখত মুখটো শুকাই যায়। কিবা সুধিলে হয় নহয়, একেটো শব্দ শেষ। কালি ক্লাইণ্টে সুধিছে, এই অ', ফিচাৰটো অ' কিয় দেৰি হৈছে? সি ক'লে, ব সি ক'লে বাগ আছিল, শেষ। ক্লাইণ্টে খং উঠি গ'ল, পাছত মই বুজাই ক, ছাৰ লগ ইন পাছত, চিকৰিটিৰ এটা ক্ৰিটিকেল বাগ, পাইছিলে। সেইটো ঠিক নকৰিলে, সেইটো ঠিক নকৰিলে ইউজাৰ ডাটা লিক হ'ব পাৰে। গতিকে টিমে দুইদিন দুইদিন বেছি লৈ টেষ্টিং কৰিলে, এতিয়া হান্ড্ৰেড পাৰ্চেণ্ট ছেফ। ক্লায়েণ্টে হাঁহি ক'লে, এনেকৈ ক'লে নহয়। ভাবা কথাটো একেটাই, কিন্তু কোৱাৰ ধৰ্ণটোৱে গোটেই পৰিস্থিতিতে সলনি কৰি দিলে। সেইদিনা বুজিলোঁ টেলেণ্ট থাকিলে নহব, সেইটো বুজাব পৰা ক্ষমতাওতো থাকিব লাগিব। ইয়াকে কোৱা হয় কমিউনিকেশন স্কিল। এনে তুমি বাৰু বুজানে? কমিউনিকেশন্স স্কিল ক'লে কি হয় আৰু?
অ', হয় হয়, কমিউনিকেশন স্কিল। মই কমিউনিকেশন্সৰো অলপ বিচয় জানোঁ। এ, চবে ভাৱে যে কমিউনিকেশন্স মানে হ'ল ইংৰাজীত আ, ক'ব পৰা ভাল বক্তৃতা দিব পৰা ঠিক আছে সেনেকুৱা নহয়। কিন্তু আচ তলতে ই তাৰ বহুত বেছি। কমিউনিকেশন্স মানে হ'ল তুমি যি ভাবিছা সেইটো আনজনে ঠিক কেনেকৈ, তেনেকৈ বুজি পোৱা। ঠিক তেনেকৈ বুজিব হে কেনে, ইয়াৰ চাৰিটা অংশ আছে যেনেকা প্ৰথমে শুনা মানে এক্টিভ তাৰপিছত এইফালে লিচেনিং, প্ৰথমে শুনা তাৰপিছত এক্টিভ মানুহে কৈ থাকোঁতে আমি উত্তৰটো মনতে সজাওঁ, আচলতে নুশুনো, ফলত আধা কথা নিশ্চয়, দ্বিতীয়তে কোৱা ঠিক আছে, যেনেকৈ স্পষ্টকৈ চমুকৈ উদাহৰণ দি কোৱা। তৃতীয়তে হ'ল লিখা এ মেইল বা হোৱাটছএপ বা ৰিপৰ্ট এনেকুৱা ধৰণে কিছুমান পদ্ধতি ব্যৱহাৰ কৰিনে লিখা, যাতে পঢ়ি মানুহে এ বিভ্ৰান্ত নহয়। চতুর্থতে হ'ল বডী লেংগুৱেজ। তোমাৰ চকু, মুখৰ ভাৱ, হাতৰ ইংগিত, তাৰপিছত বহাৰ ধৰণ সকলোবোৰে এ, তোমাৰ ইয়াতে জৰুৰী, যিটোৱে আমাৰ কমিউনিকেশ্যন স্কিলটো আৰু ভাল কৰিব। তুমি মই আত্মবিশ্বাস কি বুলি কৈ যদি চকু নমাই থোৱা, হাত মোহৰা তেন্তে কোনে বিশ্বাস নকৰিব। মই বহু এই-সেই ইণ্টাৰভিউ লৈছো। বহু ল'ৰা-ছোৱালীৰ এ ডিগ্ৰী ভাল, মাৰ্ক ভাল, কিন্তু পাঁচ মিনিট কথা পাতিলেই বুজি পাওঁ যে নিজৰ আইডিয়া এটা বিক্ৰী কৰিব নোৱাৰে, তেওঁলোকে বুজি নাপায় যে কেনেকৈ কমিউনিকেট কৰিব লাগে, কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে। তাৰ পাছত নিজৰ, চাকৰি নাপায় সেনেকৈ। তাৰ ফলত চাকৰি সিহঁতৰ নহয়, কাৰণ সিহঁতক কমিচেনটো কম হয়, সিহঁতে ইন্টাৰভিউত যায় কেনে ভালদৰে ক'ব নোৱাৰে, নিজৰ বিষয়ে ক'ব নোৱাৰে। আনফালে এ' মজলীয়া মাৰ্কাৰ ল'ৰা এটাই কয় যে ছাৰ মই এইটো নাজানো, কিন্তু তিনিদিন এ' দিয়ক শিকি আপোনাক এ' ডেমো দেখুৱাম। চাকৰি সি পায় কিয়? কাৰণ সি নিজক বিক্ৰী কৰিব জানে, তুমি তুমি কিবা উদাহৰণ দিব পাৰিবা নেকি? যিয়ে কমিউনিকেশ্যন স্কিল কেনেকৈ মানে দুটা মানুহৰ মাজত ভাগ কৰে?
হয় দিয়া যেনেকুৱা তোমাৰ, ধৰা তুমি বৰ ভাল পিঠা বনোৱা ঠিক আছে। আৰু তাৰপিছত তুমি দোকান দিলা। কিন্তু গ্ৰাহক আহি সুধিছে এইটো কি পিঠা? তুমি গলা পিঠা শেষ। গ্ৰাহক গুচি গ'ল। তাৰ সলনি যদি কলা হয়, যে বাইদেউ এইটো তিল পিঠা আমাৰ মা আইতাই মাক বিহুত বনাইছিল, ভিতৰত কলা তিল আৰু গ গুৰৰ পুৰ আছে, ওপৰত চাউলৰ গুৰি পাতল অৱৰণ। তেতিয়া কি হ'লে হয়, কি গৰমে গৰমে খালে মুখ মুখত লাগি থাকে। সেইটো মানে ক'লে কি হয় গ্ৰাহকৰ মুখত পানী আহিব। কিনিব। মানে তুমি কেৱল পিঠা বেচা নাই তুমি স্মৃতি বেছিছা অনুভৱ বেছি চা, ইয়াকে কোৱা হয় ষ্টোৰি ডাইলিক কম্নিচেচনৰ তোমাৰ আটাইতকৈ শান্তিশালী অস্ত্ৰ। ডাঙৰ কোম্পানী বোৰে, আহ কোটি টকা খৰচ কৰি এড বনাই কিয়? কাৰণ সিহঁতে জানে, মানুহে তথ্য নিকিনে। গল্প কিনে। তুমি তোমাৰ প্ৰডাক্টৰ গল্প ক'ব নোৱাৰা তেন্তে বজাৰত হাজাৰটা অহ একে বস্তুৰ মাজত তোমাৰ বস্তুটো হেৰাই যাব। এনেই তুমি কি ভাবা কমিউনিকেশ্যন স্কিলৰ আৰু কি কি বস্তু দৰকাৰ হ'ব পাৰে?
হয় কম চেঞ্চ কিলৰ কথা।। কমিউনিকেশ্যন স্কিলৰ বহুতো বস্ত তেনেকে দৰকাৰ হৈ পৰে। কেৱল কেৰিয়াৰ বাবে নহয়। এ সম্পৰ্কৰ বাবেও এ লাগে, ঘৰত দেখা ঠিক আছে যেনেকুৱা মা দেউতা ল'ৰা ছোৱালীক কয় পঢ়া শুনা কৰ ল'ৰাটোৱে এ ভাবে গালি পাৰি আছে, কাৰণ এ কোৱাৰ ধৰণটো ভুল, তাৰে সলনি যদি এ কয় যে বোপা তই ডাঙৰ হৈ যি হ'ব খোজা, তাৰ বাবে এতিয়াৰ এ এতিয়াৰ এই পঢ়াখিনি খুটিৰ খুটিৰ দৰে। যদি সুতি দুৰ্ব্বল হলে ঘৰটো পৰি যাব। মই তোক সহায় কৰিম আহ একেলগে বহো। তেতিয়া লৰাটো মনত এ নোসোমাবনে এছ
হয়।
স্বামী মিস্ত্ৰীৰ মাজত এ কাজিয়াৰ নব্বৈ শতাংশ কাৰণ হল, মই কি ক'লো নহয়, সি কি বুজিলে তুমি এ তুমি ক'লা আজি ভাত দেৰি হ'ল। এই ধৰণৰ, এ কিছুমান অলাগতীয়াল কথাবিলাক। কিন্তু তুমি যিটো ক'লা যে, এই আজি ভাগৰ লাগিছে। একে একেলগে খাওঁ বুলি এ ৰৈ আছিলো। দেৰি হোৱা দেখি চিন্তা লাগিল সেই তেতিয়া কাজিয় নহয় মৰম বাঢ়ে। এনেই একেটা কথাকে তুমিৰ পৰা মই লৈ আনিলে স কলো সলনি হৈ যায় ইয়াক যেনেকৈ আইচ ষ্টেট কৰা মানে চেঞ্জ কৰা আৰু যেতিয়া বাচ্ছাসকলক যেতিয়া পঢ়া শুনাৰ কথা কোৱা হ'ব, তে সেইটো তেনে মা দেউতাসকলে কেনেদৰে তেওঁলোকক বুজাই কেনে কয়। যে পঢ়া শুনাটো এনেকৈ কৰা বা সেনেকৈ কৰা তেওঁলোক যদি ভালদৰে গাইড কৰে, যে সময়ত এইটো পঢ়া তেওঁলোকক যদি সহায় কৰে, পৰীক্ষাৰ সময়ত বা পঢা শুনাৰ সময়ত, তেওঁলোকৰ লগত যদি কমিউনিকেট কৰে। ভালদৰে কথা বতৰা কৰে যে কি হৈ আছে নাই হোৱা। তেওঁলোকৰ জীৱনত কি চলিছে, তেওঁলোকে কি অসুবিধা পাই আছে, তেওঁলোকৰ কি ভাল হোৱা নাই, তেতিয়াহে কমিউনিকেশ্যন তেওঁলোকৰ মা দেউতাকৰ মাজত, ভাল কথা বতৰা হ'ব, আৰু ছাত্ৰ ছাত্ৰীসকলে বা সকলে তেওঁলোকৰ মা দেউতাকক বুজ তকপাব। উতি সেইটোয়ে বেছি দৰকাৰী, শিক্ষক শিক্ষয়িত্ৰী বা। ছাত্ৰ ছাত্ৰীৰ মাজতে এই বস্তু টো দৰকাৰ। সকলোৰে মাজত কিউনেশ্যন স্কিলটো এনেকুৱা যে, কমউিকেশন স্কিল থাকিলে বা কথা বতৰা থাকিলেই সকলোৰে মাজত তেতিয়া সম্বোধানটো ভাল হয়, তেতিয়াহে মানুহে বুজি যে, কথা বতৰাটো কিমান দৰকাৰ। আৰু এই গুণটোৱে বিশেষ দৰকাৰ, বাৰু মই তোমাক সুধিব বিচাৰো যে এই লিডাৰশিপত কি, কি ৰোল কৰে কমিউনিকেশ্যন স্কিলটোৱে। যেতিয়া মানে লিডাৰশ্বিপ যে কৰিব, সেই লিডাৰশিপত, এই স্কিলটোৰ কি দৰকাৰ। বেছি গুৰুত্বপূৰ্ণ কি হয়?
হয় ৰে, বাকীবোৰ তুমি ঠিকে কৈছা, কমিউনিকেশ্যনটো বহুত দৰকাৰ, এন্ড আৰু এনেই লিডাৰশ্বিপৰ কথা ক'ব গ'লে এটা টিম চলাব হলে, আটাইতকৈ ডাঙৰ স্কিলটো হ'ল কমিউনিকেশ্যন। বছে যদি কেৱল অৰদাৰ দিয়ে, এ, যেনেকৈ কাইলৈ ৰিপৰ্টটো লাগে টিমে ভয়তে কৰিব, কিন্তু মনৰ পৰা নকৰে। কিন্তু বছে যদি কয়, কাইলৈ ক্লাইণ্টৰ ডাঙৰ প্ৰেজেন্টচন। য'ত আমাৰ ৰিপৰ্টটোযৱে বেছিকৈ মেইন, তেতিয়া তোমালোকে বহুত ভাল কাম কৰিছা। এই শেষ খিনি অলপ হেঁচা দিলে, আমি দিলটো পাম। কিবা অসুবিধা হলে মোক কোৱা, মই ৰাতিলৈকে আছো। তেতিয়া টিমে নিজৰ কাম বুলি ভাবি কৰিব, ইয়াক কোৱা হয় প্ৰপ'জ দিয়া। মানে কেৱল, দৰমাহৰ বাবে কাম নকৰে। কিয় কৰিছো, সেইটো বুজি পালে, দুই, হান্ড্ৰেড পাৰ্চেন্ট দিয়ে। আৰু দুশ পাৰ্চেন্ট দিয়ে আৰু ফিডবেক দিয়াৰ নিয়ম আছে, যেনেকৈ অ' চেণ্ডবিচ মেথড যোনটো কোৱা যায়, সেইটো ক'ব গ'লে প্ৰথমে ভাল কথা কোৱা, তাৰ পাছত সুধৰিণ, -সুধৰিণৰ কথা কোৱা। আহ শেষত আকৌ উৎসাহ, যেনে তোমাৰ ডিজাইনৰ কলৰ, আহ স্নেহ বৰ ভাল। মাত্ৰ ফোনটো অলপ ডাঙৰ কৰিলে ক্লাইণ্টে, মোবাইলত অহসহজে পঢ়িব, বা কী -বাকী লে আউট বাকী লেআউট একেবাৰে টপ ক্লাছ, এনেকৈ ক'লে মানুহে ডিমটিভেট নহয়। হয়, অ', শুধৰাই, তেনেকৈ মানে
হয়।
অ', ভাল ভাল কথা ক'লে, তাৰ মাজতে যদি শুদ্ধ কৰি দিলে, বেলেগে মানে টিমক, তেতিয়াহলে টিমে সেইটো বুজিবও পাৰে আৰু নিজৰ ভুলটো ইমান ধৰিব নোৱাৰে, লাইক খং কৰি, নকৰে বছৰ ওপৰত, কিছুমানে অ', খং কৰি থাকে। বা সেই পিছফালে মানে বহুত কথাবোৰ কয় বছৰ ওপৰত, কিন্তু এইবোৰ কথাবোৰে যদি ভালকে কোৱা যায় তেতিয়াহলে বস্তুকি সিহঁতৰ অ লিডাৰ হৈ থাকে। কিব বচে নহয় খালী এনে- অ তুমি জানানে ডিজিটেল দুুনিয়াত এ কেনেকৈ কাম কৰে কমিউনিকেশ্যনচ স্কিলটো
হয় যদি এতিয়া ডিজিটেল যুগৰ কথা কব যাওঁ তেন্তে আমি আগতে আমি মুখে মুখে কথা পাতিছিলো। কিন্তু এতিয়া আশী শতাংশ কমিউনিকেশ্যন যেনেকৈ লিখা গঢ়িত হয়। মেইল হোৱাতচেফ তাৰপিছতে ফে লিংক ইন তাৰপিছত কমেণ্ট এনেকুৱা বিভিন্ন বিভিন্ন ধৰণৰ ব্যৱস্থা, ইয়াত উম টোন বুজা নাযায়। টনটো বুজা নাযায় যে তুমি কেনেদৰে কৈছা তুমি এ ঠিক আছে বুলি লিখি লিখিলা। আনজনে ভাবিব পাৰে তুমি খং কৰিছা গতিকে ডিজিটেল কমিউনিকেচনত বেছি সাৱধান হ'ব লাগে। এ
ইমজী ব্যৱহাৰ কৰা যায় যেনেকৈ ধন্যবাদ, অনুগ্ৰহ কৰি তাৰপাছত অসুবিধা নহ'লে এই শব্দবোৰ লিখা তেতিয়াহে ভাল হ'ব কমিউনিকেশ্যনত। আনজন ব্যক্তিয়ে পঢ়ি কিনে এতিয়া বুজি পাব যে তুমি কোনটো টনত কৈছা, তোমাৰ ইমোচনটো কি হয়। তুমি কোনটো অনুভৱ কৰি কিনে কৈ আছা। মেইল লিখোতে যেনে কৈ ছাবজেক্ট লাইন স্পষ্ট ৰাখা। তেনেকে প্ৰজেক্ট এক্সৰ আপডেট বা পাঁচ তাৰিখৰ ভিতৰত এ উম ফিডবেক লাগে। মেইলৰ আৰম্ভণিতে হায় হাই বুলি নাম আহ নাম লিখা, শেষত শুভেচ্ছাৰে বুলি নিজৰ নাম আৰু ফোন নম্বৰ দিব লাগে। তেতিয়াহে বহুত মানে ভাল হয় কমিউনিকেশ্যন বা সেই কমিউনিকেশ্যনটো বেছি ভাল হয় মেইলৰ জৰিয়তে। বহুতে মেইলত গোটেই ৰচনা লিখে কোনোৱে নপঢ়ে কাৰণ বুলেট পইন্ট দিয়া পাঁচটামান শাৰীৰ ভিতৰত লিখিব লাগে। তেতিয়াহে ভাল হয়, তেতিয়া সকলোৱে পঢ়িব আৰু ইজি হ'ব, সহজো হ'ব আৰু যেনেকৈ ভিডিঅ' কলত কথা পাতোতে কেমেৰা অন কৰা থৈছে পোহৰ মুখত এ পৰাকৈ বহিব লাগে তাৰপিছত মাজে মাজে-মাজে মূৰ জোকাৰিব লাগে, যাতে সিফালৰ মানুহে বুজে যে তুমি শুনি শুনা পাই আছা আৰু তুমি বুজি আছা যে সেইজন মানুহে কি কৈ আছে। এইবোৰ সৰু-সৰু কথা কিন্তু একেবাৰেই তোমাক এ প্ৰফেশ্যনেল কৰি এ কৰি তোলে। এই সৰু-সৰু কথাবিলাক যেতিয়া গম পায় যে কমনিকেশন চাৰ্কেলত কি কি দৰকাৰ তেতিয়াহে মানুহ প্ৰফেচনেল হ'ব আৰু ভালদৰে কথা তেতিয়া শিকি কিনে এ শিকিব পাৰিব। এইবোৰে হ'ল কমনিকেচন স্কিলৰ বৰ্তমান বা কথা বতৰা এই যিটো গুণ হয় সেই গুণটো বেছি দৰকাৰ বৰ্তমান জীৱনত এ বেছি ভাল হ'ব কাৰণে বা উন্নতি পথ চাবলৈ হ'লে সকলোৰে লগত মিলি কেনে সকলোকে বুজাব লাগিব। যে তুমি কি ক'ব বিচাৰিছা ৰ সকলোৱে বুজি পাব লাগিব যে তুমি কি বুজাই আছা। সেই নিজৰ যিটো বুজাব খুজিছে সেই টো বুজি বুজাব পৰা এ যিটো ক্ষমতা সেইটোৱেই বেছি দৰকাৰী হয়।
বাৰু এ সি তোমাৰ লগত কমনিকেশন স্কিললৈকে কথা পাতি বহুতে ভাল লাগিলে, বহুত কথা জানিব পাৰিলো।
হয় দিয়া। মোৰো বহুত জানিব, ধন্যবাদ।
হয়।